হেল্ল', অ, কি কৰিছা? ভাল ভাল।
মই আছো গা পা গা পা ধুই আহিছো গৰম যে
অ কি কৰি আছা কি কৰি আছা গা ধুই আহিছা
গান ধুই আহিয়ে ওলাই আহিছো অলপ
অ অ বাহিৰলৈ
অ বাহিৰত ওলাই আহিছো বাৰ বানডতে বহি আছো ইমান ভিতৰত বহি থাকিবা ইমান গৰম আকৌ লাইনটোও নাই মানে আমাৰ
হয়
বাকী কিবা খোৱা হ'লনে
অ এয়া তোমাৰ হেৰি খালো কোমল চাউল বনাইছিলো কোমাল চাল খালো আৰু অলপ কোমল চে দৈয়ে খালো
বা আজি বহুত ধুনীয়া বস্তু দেখাল ল আমি খাবপোৰ নাপাওঁ
অ অসমৰ থলুৱা খাদ্য আৰু কোমল চাউটো জনাই আহ
অ এইটো
ত দিলো আৰু
অসমীয়া খাদ্য মানে আৰু কি আৰু এ জলপান যদি জল জলপান যদি নাখাওঁ আমি অসমীয়া নহয়েই
হয় হয় এনেই তোমালোকে জলপানটো যে খোৱা তোমালোকে ঢেঁকীত মাৰি খোৱা ন
অ আমাৰ ঢেঁকী নাই কিন্তু এনে কিনি আনিবলগীয়া হয় ঢেঁিছোকিছে ৰা তি কিব এইবিলাক কিনি আনো মানে আমাৰ খেতি নকয় যে
হয়
তোমালোকৰ ঘৰত কৰা নেকি
হয় হয় আমাৰ তোমাৰ হেৰি ঘৰতে হয় আমাৰ চব ঘৰৰে আমাৰ ঢেঁকী আছে ঘৰত
ভালেই আমাৰ নাই মানে ওচৰৰ মানুহে ঘৰতে শুন শুনা যায়
উম উম ন তোমাৰ জলপান বুলি ক'লে তোমাৰ দুই ৰকমৰ জলপান আমি তোমাৰ এটা জলপান এবিধ জলপান কওঁ আমি তোমাৰ যোনটো তোমাৰ উকোৱা চাউল আছে ন উখোৱা চাউলতটো অ সান্দ বুলি কয় আম আমাৰ মানে জেগা চাই চাই নাম
এই নহয় জলপান জলপানে চব জলপানে কিন্তু মানে তাত ভাগ এটা ভাত বুলি কোৱা ভাগ থাকে ন এতিয়া জলপান বুলি ক'লে গো তেই জলপান ৰাজে তোক বুজাব।
উম', কিন্তু সেই -সেইটো সেই কি কিন্তু সেইটো - সেইটো জল - সেইটো জল পানে হয় ন।
অহ', সেইটো জলপানী আকৌ এয়া বৰা চাউলটো যে বনাই যেন বন ভাত। ভাপত দি পেলাই বনাই পা সেইটো জলপান বুলিয়ে কওঁ।
হয়-হয় এতিয়া তোমাৰ এইয়া হেৰি এই জলপানটো আমাৰ কি কৰে আমাৰ যোনটো আমি খাও ন ঢেঁকী দি আমাৰ কি কৰে উখোৱা চাউলটো তোমাৰ কি কৰে। ফাৰ্ষ্টতে তোমাৰ ধুই লব। ধুই লৈ তোমাৰ সেইটো কি কৰিব অলপ ভাজিব কেৰাহীত শুকান কেৰাহীত।
উম', এটো লোহাৰ কেৰাহীত ভাজে।
অহ', লোহাৰ- লোহাৰৰ কেৰাহিতে লয় আৰু।
তেতিয়া মানে হেৰি হয় লোহাৰত ললে ভাল ফুটে বস্তুটো। এনেই ঢালাই-ঢালাই হে কৰিলে নুফুটে।
হয়-হয় তাৰপিছত কি হৈছে তোমাৰ লোহাৰৰ কেৰাহিত লৈ পেলাই তোমাৰ সেইটো লৰচৰ কৰি ল'ব।
উম', ভালকে ভাজে ফুটাৰ লগে-লগে ফুটাৰ লগে-লগে গৰমে-গৰমে ঢেকিত দি দিয়ে তাৰ পিছত বা মানে ঢেঁকীটো যদি ভাল হয়। ভালকে খুন্দিলে ডাঙৰ-ডাঙৰ ম খা উঠে এই কত খালো আগতে আমাৰ এতিয়া নাই এতিয়া নাই। কিন্তু আগত আছিলে ঢেঁকী আছিলে। ঘৰতে বনাই হে-হে বনালে। চাহ বনাই-বনাই এবাটি-এবাটি আনো দলত থাকেই নহয়। মাহঁতে খেদে ই মানে। কষ্ট হৈ থাকে ন।
হয়। হয়। অকমান - অকমান দূৰ দ আঁতৰি দিব নেকি? নেটটো পোৱা নাই।
শুনিছে নে এতিয়া।
হয়। অহ', পাইছো-পাইছো তাৰপিছত তোমাৰ কি কৰে অহ',। শুনি আছো - শুনি আছো মোৰটো শুনাচোন এতিয়া।
অহ', শুনি কোৱা।
হেল্ল',
অ।
অ', তাৰপিছত তোমাৰ কি হৈছে, তোমাৰ সেই চাউলটো তোমাৰ ভাজি থাকিবা, ভাজি পেলাই তোমাক যেতিয়া অলপ ম মচ মচিয়া হ'ব আও, মানে সৰু হেৰি কালাৰটো অকণমান মানে তোমাৰ বাদাম বাদামৰ কালাৰটো হ'ব আও।
মানে অকণমান মুগা ৰঙৰ হয় আৰু
মুগা ৰঙৰ, সেই টো আও, উম তাপা হোৱাৰ পিছত‌ তো কি কৰে, সেইটো লৈ গৈ তোমাৰ কি কৰে, ঢেঁকীত দি দিয়ে। গৰমে গৰমে দি দিয়ে দেই। ঠাণ্ডা হ'লে মানে তোমাৰ কি হয় আকৌ চাউল টো হেৰি হৈ যায় যে তাৰছত দি পেলে তই গুড়া কৰে গুড়া কৰি পেলাই তোমাৰ কি কৰে গুড়া কৰি পেলাই গুড়া হ'ল ন, ঢেঁকীত যোনটো গুড়া কৰে সেইটোক আমি কওঁ জলপান। আকৌ আমাৰ কি কৰে গুড়া কৰি পেলে যোনটো চাল-চালনী আছে ন সৰু ফুটা থাকা নেটৰ যে, অহ, ঘন চালনী নে-নেটৰ থাকে যে, তাত অহ, হয় হয়, তাত তোমাৰ যদি চালি পেলে যদি তোমাৰ যদি হেৰি কৰে একে গুৰাটো মেনে জল খনৰ একে গুড়া অং
অহ গম পাই, অহ, গম পাইছোঁ দিয়া, কৰাইগুৰি। অহ, সেই কৰাইতটো কিন্তু হেৰি হম্
অহ, কৰাই কৰাই, চৰি অহ, ক্ষমা কৰিব। মই এহ ক-কৰাই বুলি ক'লো, কৰাই বুলি ক'লো, ক-কৰাই বুলি কয় ইটোক।
উম। কৰাই গুৰিটো হেৰি কৰে, অলপ বেছিকে ভাজে মানে অলপ বেছি মু কাৰাকে ভাজে।
অহজ কিন্তু তোমাৰ হেৰি কৰাইতটো তোমাৰ আচলতে হয়, কৰা়ইটো তোমাৰ আচলতে বৰা চাউলৰ চাউলটো হ'লে বেছি ভাল হয়।
ম। নাই মই এইটোৱে ভাল পাওঁ খাই। অহ।
তেনেকে তেনেকেই বনায়। তোমালোকৰ যে আৰু এটা আৰু এবিধ আছে নহয় তোমাৰ দৈ লোকক ফাইদে
হম্, চিৰা নেকি?
দৈ নহয় তোমাৰ, এইটো কোমল চাউলটো।
অ', অ কোমল চউলটো মই নাজানো দেই সেই
উম, সেইটো তোমাৰ ঢেকীত মাৰে ন, সেইটো হেৰি
ন কোমল চাউলটো বোলে হেৰি কৰে, মায়ে কোৱা মতে টো বোলে হে এয়া বহাই পেলাই মানে ভা ধানটো ভাপত দি ভাপত দিয়াৰ পিছত বোলে শুকুৱাই কৰি তাৰ পিছত মিলত বানী কৰি অনাৰ পিছত আকৌ ধুই কৰি ধুই কৰি অলপ সময় ভিজাই থয়। তেনেকে খায় বোলে। সেইটো এক না অ'। ভা নাভাজে বোলে। হেটো এনেকে কৈছে মই মানে নাজানো, এইটো এইটো আমাৰ ঘৰত নাই
হয়, হয়।
তোমালোকৰ ঘৰত আছে চাগে তুমি জানিবা, অ', অ মই ভাল লাগে বোলে মায়ে কৈছে। তোমাৰ ভাগ্য ভাল, খাব পাইছা।
লগ পালে কেতিয়াবা খাবাও দিয়া।
বাহ, আৰু মাতিবা আকৌ।
এতিয়া তোমাৰ কি হৈছে আজিকালিতো ন অসমৰ সংস্কৃতিত তোমাৰ এইবিলাক আজিকালি নাইকিয়াই হৈ গৈছে হয়। আজিকালি তোমাৰ আহ, সৰু ল'ৰা ছোৱালীবোৰে বোৰে কি বিচাৰিব? তোমাৰ বিস্কুট বিচাৰিব। তোমাৰ কিবা পেকেট পেকেট বিচাৰিব তাৰ পিছত তোমাৰ কি কিবা হেৰি তোমাৰ এহ, কিবা ঠাণ্ডা বটল বিচাৰিব।
উম, এইকেইটা বিচাৰে।
উম। তেনেকুৱা মানে আজিকালি ল চ আৰু ৰাতিপুৱা উঠি পেলাই সকলোৱেতোন আজিকালি হেৰি নাখায়, আজিকালি তোমাৰ বিস্কুট আৰু এক-একাপ লাল চাহে থাকে আৰু।
অহ।
অ হ, কিন্তু আগৰ যোনটো প্ৰজন্ম, আমি এইটো পাইছো বাৰু। আমি আগতে যেতিয়া সৰুতে যেতিয়া পোৱা যেতিয়া উঠোঁ হিলৈ সবকে এহ, সেৱা-চেৱা কৰি ঘৰত ধূপ কাঠি, ধূপ ধূনা লগাই, মা উঠে। মায়ে চোতাল বাঢ়ি, চোতাল শাৰী কৰি লয়, লৈ পেলাই আমাক সকলোৰে কি কৰে আমাক পিতলৰ বাতিত ধুনীয়াকে দৈ, দৈ
উম, পিতলৰ বাতিত, পিতলৰ বাতিত নিদিয়ে। হেৰি হয় কাঁহ, কাঁহ, এহ, কাঁহ উঠি যায়, কাঁহ উঠি যায় অ নিদিয়ে।
অহ, ক্ষমা কৰিব ক্ষমা কৰিব। মোৰ ভুল হৈ গ'ল। আপোনাৰ কি কৰে? হেৰি আপোনাৰ এয়া সও পিত তলৰ নহয়, পিতলৰ বাতি পিতলৰ বাতিত আপোনাৰ হেৰি খাওঁ আমি, এয়া জলপান আৰু লাল চাহ।
অ'
তেনেকে মায়হঁতে দিয়ে, আমি ধুনীয়াকে পিৰাখনত বহি লৈ খাওঁ। আজিকালি তোমাৰ কি হৈছে আজিকালি তেনেকুৱা চিচ তোমাৰ মানে একো হেৰিয়ে নাই, হয়?
উম নাই সেইটো। সেইটো সেইটো হয়তু নাইয়ে, নাইকিয়া হৈ গৈছে। আগতে
আমি পুৱাই পুৱাই আমি কি কৰোঁ, তোমাৰ মাতটো শুনা পোৱা নাই, অলপ আঁতৰিব
অ এতিয়া শুনিছানে? হেল্ল', অ', কোৱা।
আগতে আমাৰ কি কৰে তাৰ পিছত আমি সেইখিনি খাই বৈ লৈ আমি সকলোৱে আমি নিজৰ নিজৰ কামত যাওঁ। গৰু কেইটা লৈ যাওঁ, দেউতাই হালত যায়, তেনেকে কৈ আহি পেলাই আকৌ আমি আকৌ অ বিদ্যালয়ত যোৱা বিদ্যালয় যায়, তাৰপিছত তেনেকে কৈ আহিলৈয়ে আমি কি কৰো, উম, তোমাৰ আকৌ কি কৰো ঘৰত আহি পেলাই আকৌ কি কৰো মায়ে গৰম ভাত বনাই দিয়ে কেতিয়াবা যদি গৰম বা ৰাতিৰে ভাত হয়, হয় কেতিয়াবা যদি ৰাতিৰ ৰাতিৰে ভাত থাকে সেইখিনি আমি পানী দি পেলাই পঁইতা ভাত বনাই খাই দিওঁ।
অ সেট ত স্কুল যাওঁতে খাই যাওঁ তেতিয়া ভাল লাগে ন খাই? পানী দিয়া ভাত এতিয়া অ এতিয়া এতিয়া ল'ৰা ছোৱালী বিলাকলে চাবাচোন গৰম ভাত খাই, মানে খাই যায়, মানে
হয়, সিহঁতে মাছ-মাংস, মা-মাৰ মাছ-মাংস নহ'লে নহয়েই।
অ', ৰাতিপুৱা মাছ-মা, আমাৰ কিন্তু নাছিলে। আমাৰ গৰম দিন, মানে, কি আ, পঁইতা ভাত আৰু আলু পোৰা, আলু পিটিকা
হয়, হয়। এতিয়া কওকচোন। হয়, কথাটো পাতোঁতেই এতিয়া খাবই মন গৈছে মোৰ। তাত আপোনাৰ, তাত আপোনাৰ কি কৰিব লাগে? হয়, হয়। তাত আপোনাৰ কি কৰিব লাগে? জানেনে, পঁইতা ভাতটো আপোনাৰ কি কৰিব লাগে? তাত অলপ মানে, আপোনাৰ মিঠাতেল অলপ দি ল'ব লাগে গে, মানে, মই যোনটো খাওঁ আৰু মোৰ এই মোৰ সেই আপোনাৰ মিঠাতেল অলপ দি তাৰ ওপৰত অলপ মিঠাতেল দি কেঁচা পিয়াঁজ এটুকুৰা লৈ অকণমান নেমু চেপি দিব লাগে নেমু চেপি দি। আপোনাৰ যদি, হয়, হয়, যদি আপ আপোনাৰ বেঙেনা বেঙেনা পিটিকা যদি আছে, বেঙেনা পিটিকা কৰিব লাগে। নহ'লে আপোনাৰ যদি হয়, হয়, বেঙেনা পোৰা, নহ'লে আপোনাৰ যদি আলু আছে, ন? আলু পুৰি পেলাই আপুনি সেইটো আ, পিটিকিবলে
পিটিকি পাৰে। এই মানে কি জানে? হেল্ল'!
অ' কওক।
এয়া, বা, পা, পঁইতা ভাতৰ লগত মানে সবত বেছি ভাল লাগে পুৰা, পিটিকা। সি বেঙেনাই হওঁক, আলুৱে হওঁক যিয়ে নহওঁক।
হয়।
সেই পোৰাটো বেছি ভাল লাগে খাই।
হয়, হয় কিন্তু এটা কথা তোমাৰ এইটো পঁইতা ভাতৰ লগত কিন্তু তোমাৰ মাছৰ যোনটো ফনা ন
অ' আকৌ হে মাছৰ ভাজি বনাই নহয় আগৰ দিনত ধেৰ মাছ থাকে যে গৰৈৰ মাছৰ গৰৰ মাছত গুড়াভাজি যে
হয় আমি আ আমিতো শেষোবা পৰিৱেশ আমি পাই আহিছো ন আজিকালি ল'ৰা ছোৱালী এইবিলাক নাপায়।
খাৰলি এতিয়া খাৰলি মানুহে খাবই নোপোৱা হলো আহ আকৌ কলা মাহৰ গ গুৰা যে লয় যে এই সটো টষ্টটো কি মজা লাগে ন। সেই বহু ধুনীয়া লাগেই বুত
হয়, হয়, হয় ন ভেবেলী লতাৰ বৰা হয়। চিনি পাই ন হয়।